অ' শুনা পাইছা?
অ পাইছোঁ। তুমি পাইছা নাই?
এটাই পাইছো পাইছো, এয়া মানে সন্ধিয়া তোমাৰ চাহ তাহ খাই পেলাই অলপ ৰাস্তাতে খোজ কাঢ়ি আছো।
অ বাকী ভালেই নহয়।
বাকী ভাল ভাল একদম ভাল।
মোৰ তোমাৰ একেই এই ভাত বনাই আছে ভাত খোৱা নাই অ খাম আৰু লাহে লাহে।
আত্চ্ছা আত্চ্ছা বাকী এনেই গৰমত বেমাৰ আজাৰ হোৱা নাই নহয় ন।
নাই বেমাৰ আজাৰ নাই বাৰু দেই ঈশ্বৰৰ কৃপাত
অ তাকে আমাৰ এইফালে মানে মানুহবোৰৰ পুৰা বেমাৰ হৈ গৈছে গৰম আৰু ঠাণ্ডাৰ মাজত। পৰি গৈছে তো
তাকেহে হয়ে বাৰু বেমাৰ এইটো সময়ত। হাই হাইজিনটো ভালকে ৰাখিলে হ'ল আৰু খাদ্য পাতি পা ধৰি।
তাকে খাদ্য পাতিত আকৌ ইমউনিটিটো কেনেকে ইমপ্লিমেণ্ট কৰিব লাগে মানে ইম্প্ৰুভমেণ্ট কৰিব লাগে। সেইখিনি চাব লাগে ন। মানে এতিয়া বাৰিষা কালত এইটো মৌচমটো অলপ চেঞ্জ হৈ গৈছে যে। সেটো কাৰণে হৈছে আৰু বাকী হেৰি এই তোমাৰ তোমাৰ লগত মই মানে সজাগতামূলক কথা কেইটান পাতিব লগা আছিলে, অ মানে তোমাৰ এবাউট চাইবাৰ ক্ৰাইম।
চাইবাৰ ক্ৰাইম অ বৰ্তমান সময়ততোতো চাইবাৰ ক্ৰাইম একেবাৰে পিক লেভেলত আছে।
টো শুনি আছা ন যে চাইবাৰ ক্ৰাইম কি হয়, কেনেকুৱা কি হয়, মানে চাইবাৰ ক্ৰাইমতটো আমাৰ সমাজত বহুত খিনি, তোমাৰ নীতিবাচক দি পব মানে চাইবাৰ ক্ৰাইমৰ কোনো ইতিবাচক নাই এ। নেতিবাচকটো হৈছে চাবা ক্ৰাইম, য়েছ। গতিকে মানে এ বৰ্তমান সময়ত মানে নৱ প্ৰজন্ম আৰু অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ লগত মানে চাইবাৰ ক্ৰাইমতটো এক ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে। আৰু ই মানে সমাজৰ এক শ্ৰেণী মানুহক মানে একদম সৰ্বসাৰা মানে সৰ্বসাৰা কৰি তুলিছে কবলৈ গলে।
হয় হয়।
যিসকলে বৰ্তমানে আধুনিক টেকনলজি খিনি যি, সকলে নাজানে বা বুজি উঠা নাই, তেওঁলোকৰ কাৰণে মানে চাৰ্বাৰ ক্ৰাইম টো এটা সাধাৰণ হৈ পৰিছ- মানে এতিয়া বত- বৰ্তমান ক'বলৈ গ'লে বৰ্তমান যুৱ প্ৰজন্ম মানে ইমানেই স্মাৰ্ট হৈ গৈছে তেওঁলোকৰ মান- মানে অ মগজুতটো মানে সেই দিশে গুচি গৈছে তুমি এই বিষয়ে মানে কিবা, জানা নেকি বা তোমাক কবলগীয়া কেনেকুৱা ধৰণৰ কথা আছে।
অ এতিয়া চোৱা, আজিকালি সমাজ মানে লাহে লাহে এই ইলেক- ক্ট্ৰনিক ডিভাইজে চবৰ হাতলৈ অহা লগে লগে আজিকালি সৰু বা ডাঙৰলৈকে প্ৰথম কথা চবেই ছ'চেল মিডিয়াৰ উঞ্জ কৰিবলে লৈছে। মই চাইবাৰ ক্ৰাইমৰ বেলেগ ফিল্ডখনে যোৱাই নাই, মই অকল চচিয়েল মিডিয়াতো কথা কৈছো যোন তো তোমাৰ ডিমাণ্ড বেছি আছে।
হয় হয়।
একেবাৰে সৰুৰ পৰা ধৰি বৃদ্ধ বয়সৰ লোকলৈকে প্ৰথম কথা প্ৰথম কথা চলাই ছচিয়েল মিডিয়া। এতিয়া সেই কেত্ৰত মানে কি হয়। জনা নজনা সকলো লোকে চলোৱা ক্ষেত্ৰত সেই যোনবিলাকে চাই বাই- কাম কৰা অপৰাধীসকল তেওঁলোকৰ বাবে সুবিধা হৈ পৰে মানে।
উম হু হু
সকলে নাজানে ধৰা কিছুমান এনেকুৱা বৃদ্ধ লোক আছে যিসকলে নাজানে বা এনেকুৱা কিছুমান সৰু লৰা ছোৱালী আছে যিবিলাক নাজানে সেই কথাটোৰ বিষয়ে তেওঁলোকে সেই ক্ষেত্ৰত তেওঁলোকৰ তেওঁলোকৰ পৰা সেই বস্তুটো মানে ক্ৰাইমটো কৰাৰ ক্ষেত্ৰত তেখেতলোকে সুবিধা লাভ কৰে, মোৰ মতে কি গম পোৱা নাই সেই বস্তু কোনোবা এটা এপ্লিকেশ্যন ব্যৱহাৰ আগত বা ব ছ'চিয়েল মিডিয়া হওক বা কিবা ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ আগত আচলতে সেই বস্তুৰ বিষয়ে জানিবই লাগে।
হয় হয় একদম তুমি এইটো এটা সঠিক পইন্টৰ কথা কৈছা যে আমাৰ বৰ্তমান সমাজত আজিক আজিকালি চচিয়েল মিডিয়া কোনো ইউজ নকৰা কোনো মানুহে নাই, কোনো ব্যয়ক্তি আনকি জন্ম হোৱা এজন শিশুৰ নামতো এটা ফেচবুক একাউণ্ট বা এটা ইনষ্টাগ্ৰাম একাউণ্ট খোলা হয় গতিকে অঁ, হয় হয় গতিকে এনে এটা প্ৰেক্ষাপত যেতিয়া আমি আঁহ ছচিয়েল মিডিয়াসমূহ খোলো বা আমি এজন ব্যক্তি নিজৰ ডাতাই বহুত চিয়েল মিডিয়া এটা একাউণ্ট খোল বা, এটা এপত নিজৰ এট্ৰ কৰা মানে কি বহুতখিনি ডাটা আমি পা---' দাতা ডাল শ্বেয়াৰ কৰিব লাগে।
লাগে লাগে হয়।
ট কোনো দুষ্কৃতিগাগে যিসকলে অত্যাধিভাৱে এই নেটৱৰ্কটো জানে, এতিয়া আমি নেটৱৰ্কটো জো বুলি কি। আমি বহুতেই কওঁ যে আমি মোবাইল চলাব জানো বা আমি।। ইন্টাৰনেট চলাব জানো, কিন্তু আচলতে আমি ইন্টাৰনেটৰ মাত্ৰ আমি সাধাৰণ এটা। পাৰ্চেন্টেজ হে অৰ্থাত দুই, তিনি
ফাণ্ডামেণ্ট হয় ফাণ্ডামেণ্টেল খিনি জানো আৰু, খুব বেছি একেবাৰে হয়।
একেবাৰে নিমন স্তৰীয় আমি ব্যৱহাৰখিনি বা তথ্যখিনিহে জানো, কিন্তু উচ্চস্তৰীয় যিখিনি কথা, এতিয়া আমি! থিকেল হেকিং কথা ভাৱে যিটোৱে ত এটা লিগেল হয়, আমি ভা কামৰীতিকলী ৰেগিং উচ কৰোঁ, কিন্তু বৰ্তমান হৈ বৰ্তমান টেগ। নলজি আৰু উন্নত ডিভাইচৰ সহায় লৈ পেলাই এনেকুৱা কিছুমান দুষ্কৃতিকাৰী প্ৰজন্মৰ, সৃষ্টি হৈছে আচলতে সেইসকল বেলেগ নহয় সেইসকল আমাৰ মাজৰে। হয় আমাৰ মাজৰে এক ঠগ প্ৰবঞ্চকৰ সৃষ্টি হৈছে আৰু সেই অনলাইন মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ পাৰ্চনেল ডাটা তেওঁলোকে কালেক্ট কৰিছে আৰু তাৰ জৰিয়তে মানুহক।। আৰু বিভিন্ন ধৰণৰ বিভিন্ন কৌশলে মানে লুটি আছে
হয় হয় হয় সেইটো তোমাৰ দেখা পোৱা গৈছে সামাজিক মাধ্যমত ইয়াৰ এতিয়া চোৱা মই সেইখিনি চাইবাৰ ক্ৰাইমৰ মই। সেইকেইটা হেকিঙৰ কথাখিনি বা সেইখিনি কথাটো তোমাৰ বহুত ৰেয়াৰ কথা মই এনেই কথাটো চা সাধাৰণ লাইত আজিকালি কি হয় গম পাই নাই এটা নি চেনেল নি নিউজ চেনেলাই যিখিনি কথা বান কয় চব এতিয়া কিছুমান নিউজ চেনেল আছে কিছুমান ফেক বাতৰি উলিয়াই দিয়ে তাৰ পিছৰ আৰৰ কাহিনী সিনি নজনাকে আমি কিছুমান কথা বিশ্বাস কৰি লওঁ বহুত হয় ন নহয় এতিয়া এতি মইয়ে কি হয়ানে বহুত দিন কেতিয়াবা কলেজত কিবা কিবা কাৰণত কলে হয় হয় কিবা কাৰণত মোক কলেজো বন্ধ হৈ যায় গ মই ভালে এনেকুৱা ধৰ নিজ পাওঁ কেনে
হয় এনেকুৱা ধৰণৰ কেতিয়াবা আমাৰ হয় যে আমাৰ বৰ্তমান আমি আমাৰ সমাজত এনেকুৱা এছান ব্যক্তি আছে যিসকল ব্যক্তিয়ে কেৱল মোবাইল ফেচবুক বা ইনষ্টাগ্ৰামৰ। মানে ইনষ্টাগ্ৰামত অহা বিভিন্ন ধৰণৰ নিউজ বা বিভিন্ন ধৰণৰ বাতৰি কাকতৰ বাতৰি চাই পেলাই তেওঁলোকে এটা কথা বিশ্বাস কৰি লয় কিন্তু সেই কিছুমান বিভ্ৰান্ত। বাতৰি বা মিছা অঁ অপপ্ৰচাৰে মানে আমাৰ সমাজৰ এচাম বয়োজ্যেষ্ঠ। জেষ্ঠ লোকক মানে বেয়া দিশে অঁ মানে গতি কৰাইছে নহয় জানো।
হয় হয় হয় নিশ্চিত ভাবে।
কিন্তু এইটো চাইবাৰ ক্ৰাইমৰ বিষয়টো যদি আমি আলোচনা কৰিবলৈ যাওঁ চাইবাৰ কৰ্মৰ কোনো এটা সূক্ষ্ম বিষয়। আৱদ্ধ কৰি ৰাখিব নাই ইয়াৰ পৰিসৰ অতি বহল আৰু বিস্ততি।
হয় হয় আচলতে ইয়াৰ পৰিসৰটোক আমি ইমান খুব। সময়ৰ ভিতৰত আলোচনা কৰিব নোৱাৰে আচলতে কাৰণ বৰ্তমান সময়ত ইমান খিনি ক্ষেত। ত মানে তোমাৰ সেই বস্তুত অপৰাধটো হৈ আছে নতুন, নতুন, নতুন, নতুন ক্ষেত্ৰখনত হোৱা দেখা প গৈ আজ কোনোবাই কাৰব এটা অঁ' টি পি শ্বেয়াৰ কৰিব দিলে বেং একাউটটো খালী কৰি গুচি গ'ল! কোনোবাই কাৰোবাৰ কড এটা শ্বেয়াৰ কৰিলে মোবাইলটো শেক কৰি দিলে
হয়, হয়, হয় বৰ্তমান আধুনিক বিশ্বত এক প্ৰকাৰে তুমি যিদৰে লা যে অ' টি পি শ্বেয়াৰ কৰিেলাই আমাৰ একাউট বেংক একাউন্টত থকা ধন জমা আহি আমাৰ কোনোবাই উলিয়াই লৈ যে ঠিক তেনেদৰে ক'বলৈ গ'লে এই চাইবাৰ ক্ৰাইমৰ বিষয়টোৱে এক প্ৰবল প্ৰভাৱ পৰিছে আমাৰ অৰ্থনৈতিক দিশত নহয় জানো
হয় হয় হয় নিশ্চয়িত ৰূপে
হয় এজন ব্যক্তিৰ বেংক বেং বেংকটোৱে হৈছে তেওঁ নিজৰ ধন ৰাশি জমা কৰা যি স্থান য'ত তেওঁ সৰ্ব জীৱনৰ বা তেওঁ কৰি থকা কামৰ ধন খিনি জমা ৰাখে সেইখিনি কিন্তু আমাৰ কিছুৃমান দুষ্টকিটিকাৰীয়ে মানে মানুহে আহি পেলায় সেই বেংকৰ মানে বেংক ছাৰ্ভৰ জৰিয়তে বা সেইখিনি হেকিং কৰি পাই সেই টকাখিনি বৰ্তমান সময় উলিয়াই নাই বহুত তেনেকুৱা আমি। বাতৰিয় দেখিবলৈ
পাওঁ প পাওঁ নিশ্চয় ৰূপে নিশ্চয় অ হয় হয় হয়
এনেকুৱা ধৰণৰ কিছুমান সমস্যা স্যাৰ জৰিয়তে মানে আমাৰ দৈনন্দিন সমাজত আমাৰ মানুহবোৰে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে তুমি কব পাৰিবা নাই তেনেকুৱা কথা
হয় এতিয়া সেইখিনি তুমি যোনখিনি ক'লা এতিয়া আমাৰ এই ক্ষেত্ৰত আচলতে তুমি তুমি আচলতে যোনটো ক'লা হেকিঙৰ ইউজ সেইটো আছে ভাল ক্ষেত্ৰত হেকিঙৰ ইউচ আছে গম পইছা নাই হেকিঙ টো আচলতে কিং টো আচলতে নিজৰ প্ৰত্যেকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যোনবিলাক যোনবিলাক ডাঙৰ ডাঙৰ হেৰিবিলাক আছে চাই ত চাৰ্ভাৰ কোম্পানী বিলাক আছে কিন্তু আমাৰ ইয়াত কি হয় আমাৰ ইয়াত হয় কি নিজৰ হেয়ৰ ক্ষেত্ৰত মানুহে ইলিগেল ক্ষেত্ৰত হেকিংটো ব্যৱহাৰ কৰে প্ৰথম কথা আৰু ম আৰু মোৰ মতে এজন এডুকেটেড পিপুললে বা এজন জনাশুনা মানুহে তেনেকোৱা ধৰণৰ কাম নকৰে কাৰ নজনা ব্যক্তি এজনৰ ওপৰত তেওঁ মানে নিজৰ সুবিধা লোৱাটো আচলতে এজন সুবিধা সুবিধাাবাদী বুলি কোৱা হ'ব। আচলতে হয় নে নহয় আজি কাৰোবাৰ আজি সেই হেকিঙৰ জৰিয়তে। কাৰোবাৰ সঞ্চয়ৰ দুটকা এটা হেৰি কৰা টো আচলতে মই নাভাবোঁ যে সেইটো হেকিংৰ এটা সুবি সুযোগ বুলি মই ক'ব নাভাবো মানে। যদি কোনোবাই নেতিবাচক দি হয় আকৌ। ক'ছোৱা আজি তুমি সেই হে হেকিঙৰ দিশটো বা যদি আতৰি যদি অকণমান আহো তোমাৰ আজিকালি এ আই যুগলৈ যিহেতু চলি আছে ইয়াৰ ক্ষেত্ৰত তুমি আজি চোৱাচোন আজিকালি মানুহে কেনেকুৱা কেনেকুৱা ধৰণৰ এতিয়া আমি এতিয়া গাঁৱৰ ধৰা মা দেউতা আজি আমাৰ মা দেউতাহঁতে ইয়াৰ কথা ইমান ভালকৈ নাজানে। বা আমিও আজি আজি এয়াই কথা যিমানখিনি জানিছো সেইখিনি খুব কম কম বিষয়ে জানিছো।
হয় আমি এতিয়া বৰ্তমানে এয়াই বিষয়ে জনাতো আমি যিমানখিনি জানিছো সেয়া পৰ্যাপ্ত। হয় বুলি আমি অৰ্থাৎ নৱপ্ৰজন্মই আমি ভবাতো উচিত নহয় নহয় জানো।
হয় হয় হয় হয় নিশ্চয় নিশ্চয়। কিন্তু এই ক্ষেত্ৰত এ কি হৈছে চাবা আজিকালি এ আইত এখন ফটো যদি তুমি জেনেৰেট কৰা বা ক্ৰিয়েট কৰা। ফটোখন ইমানেই সূক্ষ্ম সুখ ই ভাৱ বা ইমানেই মানে তোমাৰ চিনচিয়েৰলি দি দিয়ে ফটোখন তুমি ধৰিব নোৱাৰা ফটোখন আচলতে ৰিয়েল হয় নে এ আই জেনেৰেটেড হয়। এতিয়া কিছুমানে সেই ক্ষেত্ৰত ব্লেকমেইলৰ ক্ষেত্ৰত এতিয়া চোৱা ব্লেকমেণ্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বহুতে ব্যৱহাৰ কৰা দেখা গৈছে। কাৰণ কাৰণ কাৰণ তেনেকুৱা ধৰণৰ যিসকলে এ আই ৰ বি ষে নাজানে ধৰা যিসকল বয়জেষ্ঠ ব্যক্তি আছে তেওঁলোকে যিসকলে ইয়াৰ কথা ভালদৰে নাজানে তেওঁলোকক যদি দেখুৱাই দিয়া হয় তেওঁলোকক উচিত। প্ৰমাণসহ পিছত তেওঁলোকৰ প্ৰমাণ দিব লাগিব যে তেতিয়াহে তেওঁলোকে ব্যৱহাৰ আচলতে গম পাব কথা। কথাখিনি এতিয়া মোৰ মতে সেই অ হয় মোৰ মতে এতিয়া। এই প্ৰকাৰ ব্লেকমেইলিং বা এই প্ৰকাৰৰ যোনবিলাক তেওঁলোকক হেৰি কৰা হয়। ফ'ৰ্চ কৰা হয় সেই ক্ষেত্ৰতো আচলতে এইটো এটা চাইবাৰ ক্ৰাইমেই হয় একচুৱেলি।
হয় হয় তুমি একদম শুদ্ধ কথা কৈছা বৰ্তমান সমাজত আমাৰ এ আই হৈছে এ আই যিখিনি আমি সেই খ আমাৰ জনৰ সাধাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিছে নহয় জানো।
হয় হয় হয়।
ত বৰ্তমানৰ কিছুমান এ আই তুলে এনেধৰণৰ সুবিধা কৰি দিছে আমি যদি কোনোৱে একপি ফটো যদি আপলোড কৰাৰ পিছত সেই ফটো কপি আমাক কেনেধৰণে আমি পুনৰ চাব বিচাৰো সেই চাব বিচাৰোঁ যদি আমি যদি তেখেতক মানে এ আই তোলক যদি আমি ক দিওঁ তেতিয়া সেইমতে আমাক বনাই পেলাই দিয়ে।
বনাই দিয়ে বনাই দিয়ে।
ঠিক আছে এজন ভাল ব্যক্তি। এজন ভাল কাম কৰি থকা এখন ফটো যদি আপলোড কৰি যদি আমি তাক যদি নিৰ্দেশনা দিওঁ যে তেখেতে এটা সমাজৰ বাবে বেয়া কাম কৰি থকা এটা দৃশ্য বনাই যে তেতিয়া বৰ্তমান সময়ত দৃশ্য বনাই দিছে।
হয় হয়।
ক্ষেত্ৰত কিছুমান সত্য কথা লুকুৱাই ৰাখিছে আমাৰ এই এ আই টোলবোৰে মানে এইবোৰো কিন্তু আমাৰ চাইবাৰ কৰ্ম অন্তৰ্গত হয়।
অন্তৰ্ত অন্তৰ্গত নিশ্চয় ভাৱে চাইভাৰ চাইবভাৰ কামৰ অন্তৰ্গত সেই ক্ষেত্ৰত এতিয়া, এতিয়া। তোমাৰ কি হয় এনেকুবা ধৰণৰ এপ্লিকেচন আছে এয়া এতিয়া শুনিবা মই এটা সঁচা এটা ঘটনা কৈ আছো আজি এবছৰ ডেৰ বছৰ হোৱা নাই মানে। আগত এটা ঘটনা হ'ল তোমালোকৰ আমাৰ ওচৰৰ এটা মানে হেৰিয়ত কি হ'ল এটা ফেক পেমেন্ট চলি আছে মানে গম পাইছা নে? অনলাইন পেমেণ্টটো যেতিয়া কৰি দিয়ে।
হয় হয় হয়।
পে'মেণ্টো কৰিদিয়া লৈকে তোমাৰ ইয়াৰ পৰা যোৱা হেইটো দেখুৱাব তোমাৰ ধৰা দহ হেজাৰ বিছ হেজাৰ মাৰিলা ইয়াৰ পৰা যাব। তাৰ পৰা শব্দটো শুনি পাবা তুমাৰ তাত আনকি সোমাব। শব্দটো শুনিবা, যদি তোমাৰ স্পিকাৰ লগাই থোৱা থাকে দোকানখনত, কিন্তু কিয় হয় বেংক একাউণ্টতো যোগ নহয় মানে, গম পাইছেনে কি হ'ল তেনেকুৱা ধৰণে আমাৰ ইয়াতে তিনিটা ল'ৰা গোট খাই কি হৈ গ'ল, এনেকুৱা এজনী মানুহে মানে কি দি আছিলে দোকান দি আছিলে
হয়
মই এটা সঁচা ঘটনা কৈ আছো, দোকান দি আছিলে হ'ল কি মানে এ মানুজনীক যিহেতু তাই মানে তেওঁৰ একাউণ্টটো তেওঁ নিজে চাব নোৱাৰে, তেওঁৰ পিতেকৰ ওচৰত আছে একাউণ্ট টো এইফালে যেনিবা স্পীকাৰটো লগাই থোৱা আছে, মাৰিলে গম পাই তেখেতে সিহঁতি কৰিলে কি তোমাৰ, বহুত মানে তেনেকুৱা কিবা-কিবি খোৱা বস্তু ল'লে
হয়
তাৰপিছতে পেট্ৰল-চেট্ৰল, কিবা-কিবি ভৰাই মেলি আনকি কি কৰিলে মানুহজনীক ক'লে যে আমাক আমি কেছ দিম, আমি আপোনাক মাৰি দিম, আপোনি আমাক কেছ দিয়ক, তেনেকে তোমাক দুহেজাৰ নে তিনি হেজাৰ টকা লৈ মোৰ সিহঁতি কমেও অ, চাৰে ছয় হাজাৰ, সাত হাজাৰ টকা মান তেনেকে কৰি, ফেক পেমেন্ট কৰি, সিহতি পলাই গুচি আহিলে মানে
হয়, এই খবৰটো মই অ, তুমি কৈছা যে এই খবৰটো মই, কেদি ৰ মানে যেতিয়া নিউজত প্ৰকাশিত হৈছিলে, তেতিয়া পাইছিলো। আচলতে, ই এটা আমাৰ বৰ্তমান সমাজত চলি থকা এটা সাধাৰণ চাইবাৰ ক্ৰাইমৰ
সাধাৰণ চাইমাৰ আকৌ উদাহৰণ, সাধাৰণ, হয়, উৎকৃষ্ট উদাহৰণ, হয়
য'ত আমাৰ যিসকল অকল নৱপ্ৰজন্ম বা আমাৰ যিসকল অ, উন্নত চিন্তা সম্পন্ন যুৱপ্ৰজন্ম আছে, আচলতে আমি উন্নত বুলি নকওঁ, এওঁলোকৰ চিন্তা শক্তি একেবাৰে নিকৃষ্ট মানদণ্ডৰ। কিন্তু, তেওঁলোকে টেকন'লজিৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ মগজু বিকাশ কৰি পেলাই এনেদৰে সাধাৰণ জনক সাধাৰণক, এতিয়া চোৱা সেই আইতা গৰাকী বা সেই ককাজনে নিজৰ কষ্ট, নিজৰ ধন ভাঙি পেলাই তেখেতে এটা জীৱিকাৰ উপায় আৰু সন্ধান বিচাৰি পাইছে, গতিকে এনে ক্ষেত্ৰত কিছুমান লোক সেই গৈ পেলাই তাত, এটা মিছা অপবাদ দি পেলাই বা মিছা পইচা পঠিওৱা বুলি কৈ পেলাই, তাত কিয়নো বস্তু সংগ্ৰহ কৰা এইটো একেবাৰে আমি লজ্জাজনক কথা বুলি ক'ব পাৰিম, নহয় জানো?
হয়-হয়, নিশ্চয়-নিশ্চয়-নিশ্চয়
এতিয়া এনে ক্ষেত্ৰত, আমাৰ বৰ্তমানতো এই যেতিয়ালৈকে ডিজিটেল দুুনীয়াখন চলি থাকিব, যেতিয়ালৈকে আমাৰ এই অ, উন্নত প্ৰযুক্তিবিদ্যা চলি থাকিব, তেতিয়ালৈকে চাৰ্বাইং ক্ৰাইমক ৰোধ কৰাৰ কোনো উপায় নাই।
নাই-নাই
তথাপিতো কিন্তু, আমাৰ বৰ্তমান আমি-আমি নিজেই কিছুমান সজাগতা ল'ব লাগিব আৰু লগতে আমি চৰকাৰৰ ফালৰ পৰা আমি প্ৰশাসনৰ ফালৰ পৰা